ক।
কি কৰিছা?
এ কাপোৰ মেলি আছো।
অহ ভাত খালা?
ভাতকেইটাই খাই পেলাই আহিছো কাপোৰ মেলিবলৈ, তুমি কি কৰিছা?
মই এনেই আছিলো এতিয়া।
অ মই আজি বহুত গৰম পৰিছে নেমু চৰবত খাবা গৰমত।
অ', সেইটো
কুঁহিয়াৰ ৰস খালা?
উম- উম আজি পাপাৰ লগত বাহিৰত গৈছিলো এতিয়া ইেই বজাৰ কিনো কৰিছিলো আৰু মলবাৰী চাইদে এতিয়া আহোতে গৰমত কুহিয়াৰ জুচ দেখি লোৱা হাকে খাই- খাইছো।
কুঁহিয়াৰ ৰস, এইটো পেটৰ কাৰণে বহুত ভাল খাব লাগে। মই আকৌ নেমু চৰব অ', সেইটো খাব লাগে মই আকৌ নেমু চৰবত বনালো, নেমু চৰবত বনাই পেলাই চবকে দিলো উম।
ভাত কিহেৰে খা- বনালা?
ভাত, - হেৰি বনালো দালি বনাইছো তাৰপিছতে এয়া, কণী- আমলেট কৰিছো। তাৰপিছতে আকৌ, এ, তিতা কেৰেলা যে, তিতা কেৰেলা যে অ', তিতা কেৰেলা হেৰি চব্জি বনাইছো।
তিতা কেৰেলা চব্জি?
অহ',
অ', কেনেকে বনালা?
তিতা, কেৰেলা মানে হেৰি মিহি- মিহিকে কুটি লৈছো তাৰ পিছতে মিহি- মিহি, গুটি পেলাই তোমাৰ আহ', জলকীয়া, পিয়াজ দি পেলাই তেলতে তাৰপিছতে তেল কিন্তু সৰহকে দিব লাগে তেতিয়া খাই ভাল লাগে আৰু। মানে, তিতা কেৰেলাতো হেৰি, যে, উম', এয়া কি বুলি কয়, তিতা হয় যে, তেল সৰহকে দিলে খাই ভাল লাগে। আকৌ আৰু এটা কাম কৰিব পাৰি আৰু এটা কাম কৰিব পাৰি তিতাকেৰেলা যে, তি তিতা নহবলৈ কাৰণে যে, কি কৰিব লাগে যানা তিতা- কেৰেলাটো কাটি পেলাই, মিহি -মিহিকে কাট, কাটিলে, কাটি পেলাই হেৰি পানীত মানে আধা ঘন্টামান তিয়াই থব লাগে। মানে তিতা তেতিয়া মানে তিতাটো নাইকিয়া হয় যায় মানে, নহবা কিছুমানে তিতা কেৰেলাটো খাই বেয়া পায় তিতাৰ কাৰণে হয়।
অহ ', হয়।
অহ তেতিয়া মানে, তি, তিতাতো নাইকিয়া হৈ যায় আৰু,
অ তিতাতো নাইকিয়া হলেহে ভাল লাগে
অ তেনেকে খাবাচোন।
অ মই মাক ক'ব লাগিব বনাবলে।
অ তেনেকে খাই মানে এনেও তিতাকেৰেলাত ভাল লাগে কিন্তু তিতাৰ কাৰণে কিছুমানে খাই বেয়া পায় যে, সে তেনেকে খাব লাগে।
কৈছিলে তুমি মাংস আচাৰ বনাইছিলা বুলি এবা
অহ মাংস আচাৰ বনাছিলো।
অ অ কেনেকে বনাইছিলা সেইটো,
অ মাংস আচাৰ বনাবলৈ কাৰণে মাংসখিনি প্ৰথমে মই হেৰি কৰি ললো বইল হেল্ল' বইল কৰি পেলাই তোমাৰ মচলা চচলা দি পেলাই ধুনীয়াকে ঠাহি ললো। মছলা মানে পাঁচপণটো বেছি দিব লাগে আৰু পাঁচপন তাৰপিছতে ৰেড চিলি পাঁচপনৰ গুড়াটো আক দেই। পাঁচপনটো গুড়া কৰি লছো লৈ পেলাই তোমাৰ তাত ৰেড চিলি পাউডাৰ দিছো, তাৰ পিছতে হালধি দিছো তাৰপিছত লছো তাৰপিছতে আৰু গৰম মছলা অকমান দিছোঁ, দি পেলাই তাৰপিছত তেলত তাতে অলপ সময় মানে বেছি সময় ভাজা নাই আৰু অলপ সময় মানে মাংসটো বইল হয় থকাটো গতিকে এতিয়া বেছি ভাজিব নালাগে অকমান সময় ভাজিব লাগে, তাৰপিছত তাতে ভাজি থাকোতে মানে গৰম গৰম মচলা তাৰ পিছতে আৰু জিৰা গুড়া এনেকে, দি পেলাই তাৰপিছতে অলপ সময় ঠাণ্ডা হোৱাৰ পিছত আৰু বৈয়ামত মই ধুনীয়াকে থৈ দিছো আও। অ ভিনেগা টো দিব নালাগে মানে কিয় ভিনেগাৰটো দিলে কি হয় গোন্ধ গোন্ধ এটা ওলাই। সেইকাৰণে মই অঁ মই ভিনেগাৰ দিয়া নাই।
কিন্তু ভিনেগাৰটো দিলে আকৌ বেছি দিনলৈ ভাল হৈ থাকে নেকি বস্তুটো।
অ ভালহৈ থাকে কিন্তু হেৰি হয় গোন্ধ এটা ওলাই।
অ সেইটো হয় ভিনেগাৰ দিলে গোন্ধ এটা ওলায়।
অ সেইটো কাৰণে মানে খাবলৈ বেয়া মানে বেয়া হৈ যায় আচাৰটো। মানে পৰাপক্ষত মানে অ অ বনাবা চ
উ
টেষ্টি হয়।
অ হয় খাবলে ভাল লাগে ভাতৰ লগত খালে টেষ্টি লাগে।
টেষ্টি হয় উম উম কালি আকৌ তেল প পিঠা বনালো নহয়।
তেলপিঠা
অ তেল পিঠা বনালো পিঠাগুড়িকেইটামান মিক্সিতে মানে খুন্দি অ চাহৰ লগত খাবলৈ আহ। উম। মিক্সিতে পিঠাগুৰি কেইটামান আহ মানে গ গুড়ি কৰি লৈছো। অ তাৰ পিছতে নাৰিকল কাটি পেলাই নাৰিকল খিনিও সেই মিক্সিতে মিক্সিতে গুড়া কৰি ললো লৈ পেলাই তাতে চৌদা অকমান খোৱা চৌদা যে অকমান দি পেলাই ধুনীয়াকে তেনেকে গুলি। লৈচো আও বেছি মানে ডাঠো কৰিব নালাগে বেছি পনীয়াও কৰিব নালাগে মানে নৰ্মেল নৰ্মেল কে থৈ পেলাই তাৰপিছত তেলকে পুৰা সৰহকে দিব লাগে দি পেলাই তাতে হেতা এখন অলপ অলপকে দি পেলাই তাৰপিছতে ভাজিব লাগে খাবলৈ কিন্তু টেষ্টি হয়। মানে নাৰিকলটো দিয়া কেনে বেছি ভাল হয় খাবলৈ।
অঁ।
নাৰিকল দিব লাগে তেল পিঠা খাবলৈ ভাল লাগে তেতিয়া।
ছিলে তাতে মায়ে। নাৰিকলও কাটিছে সৰু সৰুকে খাই টেষ্টি লাগিলে হালোৱা খিনি তাৰ পিছত।
অঁ অঁ। আৰু ভাত কি বনাইছে এতিয়া।
এতিয়া ভাত আহ। কি বনাইছে বা মই হাল। হালধি চাটনি কে বনাব দিছো ভাত লগত খাবৰ কাৰণে। আৰু পনীৰ আছে। অঁ। পনীৰ, পনিৰ কে বনাব দিম। ক, আমাৰ আজি।
অঁ, অঁ। হালধি চাটনি কেনেকে বনালে।
হালধী চাটনী মই গমেই নাপাওঁ কেনেকে বনাইছে মায়ে হেই। মাইহে বনাই আছে এতিয়া। মই মাক খুধুতে গম পোৱা অ মাক সোধিম। কলে কম দিয়া। এনে হেৰি মই মই কালি নে পৰহি লিট্টি চৌখা বনাইছিলো নহয় মানে বিহাৰত খাই আৰু এইটো বস্তু।
কি বস্তু।
লিট্টি চৌকা বুলি বস্তু এটা আছে, আটা দি বনাই হা
কেনেকে বনাই?
সেইটো অ' সেইটো, সেইটো মানে এনে বিহাৰত খায় সেইটো বস্তু, বিহাৰৰ মানে বহুত ফেমাচ হয় সেইটো বস্তু। তো অঁ, তঃ হেতু কাৰণে আটা ল'ব লাগে
উম।
আটা খিনি আগ ধৰি গোটেই, হেৰিত যেনেকে ৰুটি বনাওতে যে আটা খিনি গুন্দি লয় যে। হেনেকে আটাটো মাৰি ল'লে হ'ল। তাপিছত সেয়া আতা আটা মাৰি থাকোঁতে নিমখ অলপ আৰু অজৱাইন অলপ দি দিব লাগে তাতে। সেয়া আটা মাৰি পেলাই চাইডত থ'ব লাগে তাৰ পিছত আকৌ হেৰি এই কলা চনাা যে থাকে যে। ভুনা হোৱা চানাটো যে। সেই চানাটো পিচি ল'ব লাগে।
অ'
পিচি পেলাই তাৰপিছত পাউদাৰ খিনিতে তুমি, অ' পিয়াজ পিয়াজ কাটি দিবা, আকৌ হেৰি কি কয়, নহৰু, পিয়াজ, আদ্ৰক, আকৌ হেৰি, অ' জলকীয়া আৰু বাকী চব মচলা দি দিলেই হ'ল আৰু সেইখিনি ধুনীয়াকে বনায়। সেইটো বস্তু চা চাটু বুলি কয় এনে মানে, চাটু বুলি ক'লে মানে বেছি সহজত পোৱা যায়।
অ'-অ'-অ' অ'।
তাতে আজৱাইন বেগেৰা চ'ফ পাউদাৰ সেইবিলাক মিক্স কৰি, সেইটো মানে ভিতৰৰ ফিলিংটো বনি যায়। ভিতৰত সোমাই দিব লাগে আৰু, তাৰ পিছত আটা অলপ হেৰি সৰুকে গোল কাটি পেলাই তাতে এই ফিলিংটো সোমাই দিবা। সোমাই পেলাই আৰু ধুনীয়াকে গোল বনাই ল'ব লাগে। তাৰপিছত সেই গোল টো তাহ তাহ চাৰি পাঁচটা গোল গোল টো বনাই পেলাই হে' তেলত ফ্ৰাই কৰিলে হ'ল।
খাবলৈ টেষ্টি হয় ন?
খাবলৈ বহুত টেষ্টি হয়। তাৰপিছত চাইডত হেৰি আলু পিটিকা, বেঙেনা, সেইবিলাক মিক্স কৰি পেলাই এটা পিটিকা বনাব লাগে তাত মানে খালী হাতেৰে ইউজ হব, হেৰি ইউজ কৰিব লাগে আৰু একো মানে পানী-চানী ক'তো ইউজ কৰিব নালাগে।
অ'অ।
উম সেনেকেই বনালে হ'ল আৰু খাই ভাল লাগিছিলে, আমি বনাইছিলোঁ পৰহি।
অ বনাই পেলাই খাব লাগিব তেনেকে। আটাটো যে মুঠি মুঠুতে পানী ইউজ কৰিব নালাগে নে কি?
অ অ আটাটো ইউজ কৰোতে পানী ইউজ কৰিব লাগে। এনেই মানে এইখিনি পাউ পাউদাৰটো যে আছে যে এ ভুনা হোৱা চানা পাউদাৰ খিনি যে সেই চানা পাউ পাউদাৰ খিনি সেইখিনিত মানে তুমি ইউজ কৰিব নালাগে। কি কয় পা পানী ইউজ কৰিব নালাগে, খালী মিঠাতেল দিব লাগিব।
উম উম
মানে হেৰি বেচন বেচনতো এনেকুৱা হয় ন? কি আমি পান পানী দিওঁ। তাৰ পিছতহে সেই বস্তুটো গুলিব কেনে পানী দি পানীটো ইউজ কৰা যায়।
অ অ
ত' সেইটোৱে তুমি মানে পানী দিব নালাগে। মেইন ফিলিংটো যে, হয় যে ফিলিংটোত একেবাৰেই পানী দিব নালাগে। খালী মিঠাতেলে দিব লাগিব। মিঠাতেল দিয়ে আৰু সেই ফিলিংটো মানে বুনা হোৱা চানা নাথাকিলে, তুমি ডাইৰেক্ট দোকানত যাই মানে পেকেটত কিনিবই পাৰা। চাটু বুলি কয় বস্তুটো।
অ অ
সেইটো কিনি আনিলে হ'ল। মানে এনে খোৱাটোও ভাল সেইটো, বস্তুটো। অ অসমতো পোৱা যায় ইয়াতে। মই মই কালি নে হেৰি পৰহি দোকানৰ পৰাই লৈ আহিছোঁ।
অ অ ৰেত মানে তেনেকে আৰু পিটিকা খতি খাবহে তাই যে
অ সেইটো পিটিকাহতি খোৱা যায়। এনেই তুমি ইউটিউবতো চাৰ্চ চাবাচোন লিটি চকা বুলি কিন্তু তাতো ৰেচিপিটো পাবা। উ ভাল লাগে আৰু আকৌ এবাৰ খাব মন যাবই।
উম উম কেনকা নপ ৰেচিপি কেতিয়াবা বনাই খালে কবাচোন আৰু
অ অ বাকী কবাচো- ফুৰিব গৈছানে এইকেইদিন?
এইকেইদিন ফুৰিব যোৱা নাই মই এই পাৰ্লাৰ কামটোত যে- সোমোৱাৰ পা একেবাৰে মানে সম- পোৱা নাই তাত কৰ্চটো ক শেষ হোৱাই নাই নহয়।
শেষ হোৱাই নাই
শেষেও হোৱাই নাই এতিয়া তোমাৰ আৰু বিউটি হেৰি খিনি আছে বিউটিচিয়ানৰ কৰ্চটো আছে এতিয়া মেকআপৰতোহে মই শিকি আছো। টো মানে ভালকে এতিয়া হোৱা গৈ নাই, এতিয়া মোৰ বাকী আছে হেয়াৰ যি‌ কেইটা ষ্টাইল হেয়াৰ ষ্টাইল কেইটা শিকিবলৈ বাকী আছে। তাৰপিছতে আৰু তোমাৰ হেৰি বাকী অলপ অলপ পাইছো
শিকি ললে তোমাৰ ওচৰতে যাব পাৰি। তাৰপিছত
অ আহিবা তোমাক মই কৰিম বুলি ভাবিয়ে আছো ধুনীয়াকে। তোমাক মানে ধুনীয়াকে কইনা কইনা এজনী সাজিব মন আছে, অসমীয়া কইনা যে, অ মানে অসমীয়া কইনা এজনী সজাবলৈ মন আছে।
অ মোৰো মন আছে কৰিবলৈ মই আহিম দিয়া এবাৰ কৰি দিবাচোন মোক
অ ধুনীয়াকে একে পাটৰ কাপোৰ ধুনীয়াকে পিন্ধাই পেলাই বিয়া হক কিবা হওক আমাক যে ধুনীয়াকে সাজি কাচি থাকে যে অ তেনেকুৱা, তোমাৰ ভাল লাগিব হয় সেইকাৰণে মোৰ মোৰ মন গৈ আছে তেনেকে সজাবলৈ।
অঁ আপুনাৰ চাৰিজনিচোন পিম্পল আছিল
অঁ তাই মানে কি সৰু তাইকো প মানে পাৰা অহা পিছত তাইকে মই মডেল হিচাপে তাইকে লাগিব ত লাগিব আৰু মোৰ বাৰ ছোৱালী এজনী আছে তাইতকৈ মোৰ ছোৱালীজনীকৈ অকনমান সৰু তাইকো ল'ব লাগিব। সিহঁত দুজনীৰ ওপৰতে মানে কৰি থাকিব লাগিব।
অ হয় সিহঁত স্কুলৰ বন্ধও দিব নহয় এতিয়া তেতিয়া কৰিবই পাৰিবা।
গৰম বন্ধত সিহত দুইজনীকে মই ভাবি আছো। কৈ মা অ তাই মানে তাই বা ছোৱালীজনী তাই মানে সৰু তাই এইবিলাক ভাল পায় যে তাইকো মানে লম তেনেকে, সিহঁত দুজনী ওপৰতে কৰিব লাগিব। বাকী তোমাক তোমাক এদিন কৰিম যেতিয়া সময় পোৱা জনাবা এতিয়া পঢ়া শুনা কেনে চলিছে?
মই তোমাক কৈ আছো।
অ অ।